পুলত বহি আছোঁ।
অ তই তহঁতৰ ওচৰ পুলটোত ন। মই এই আছোঁ অ এই। গৰমত গৰম উঠিছে গাটো ধুই পেলাই বোলো এনেই ৰাস্তা। ৰাস্তা ফালে ওলাই যাওঁ চাহ তাহ অকণমান খাই পেলাই ওলাই আহিছোঁ।
আচ্ছা কোনফালে ওলাই গৈছ।
উম। অ মই এনেই ৰাস্তা ফালেকে ওলাই আহিছোঁ মানে গা পাটো ধুই পেলাই চাহ অকণমান খাই পিনি।
অ অ।
বাকী খবৰ খাতি ভালেইনে
খবৰ খাতি ভালেই
আহ ঘৰত ভাল।
উম, উম ভালে- ভালে
ভাত পানী কিয় বনাইছ তহতৰ
মাহ দালি আলু
অ অ অঁ অঁ ঠিকে আছে ঠিকে আছে মই এনেয়া ৰাস্তা ফালে ওলাই আহিছোলোেই গা ধুঠ পেলাই মান চ পানী তাপানী কত খাই পেলাই গৰমো উঠি দিছে যে
ভাত খালি কামন কি কাম কৰি আছো এতিয়া
কাম্বন মানে মই সেয়া আৰু ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্মতে লাগি আছিলো
ফাম খুলিল ন
উম অ অ খুলিলো খুলিলো খুলিলো খুলিলো খুলিলো খুলিলো এতিয়া ঠিকে ঠাকে চলি আছে কিবা এই গাঁৱত ঠিকে ঠাকে চলি আছে কিবা গাঁৱত বুলি কোৱা কিবা হেৰি এটা লাগিছে মা এটা
পোৱালি কিমান দিন হ'ল অনা
পোৱালী মোৰ আজি বাৰ দিন আজি ভেকচিন দি পঠিয়াইছে বাৰু হা শুনি আছো শুনি আছো ক
ন
ভেকচিন এইটো তোৰ দি আছো বাৰু। অ দিলো -দিলো বাকী উ ভাত পানী তেতিয়া আলু-চালুহে বনাইছে
উম।
বাকী শুনচোন, অথনি যে মই যে কৈছিলো ফুৰিবলৈ যাম বুলি আমি পাহাৰৰ চাইদে কি অ যাবিনে নাযা?
অ পাৰি-পাৰি উলিয়া আৰু চাৰিটা -পাঁচটা মান
উম তাকে তোৰতো গাড়ী আছে আমি তেতিয়া আৰু দুটামান। হা।
আহ লগতে গুচি যাও।
অ, অ তাকে তোৰ তো বোলো গাড়ীখন আছেই নহয় আমি চাৰি। দুটা মোৰ ফালৰ পৰা আৰু দুটা কম তোৰ ফালৰ পৰা আৰু এটা কবি আমি তেতিয়া পাঁচটা হ'লে ভাল হ'ব গাৰীতে গুচি যাব পাৰিম গোটেইকেইটাই অ অ
অ
তাকে ত তাৰ পিছত ময় ভাবিছিলো মা অ এই মাজুলী চাইদলৈও যাওঁ বুলি ভাবিছিলো মাজুলীত মানে তোৰ গৈয়ো ভাল লাগিব সত্ৰকেইখন চাই পিনি
কত চালো বাৰু আকৌ যাব পাৰি।
অ মানে এই মুখা -চুখা বনোৱা তুমি কেনেকে বনাই সেইবিলাক কথা ধুনীয়াকে শিকি মেলি আহিব পাৰিম মানে
তাকে তাকে যাব লাগিব বাৰু যদি গোটেই কেইটা যাওঁ বুলি কয়।
অ ন তাকে তেনেকে ওলাই দিওঁ গোটেইকেইটা ধুনাক গুচি যাম তিনদিন চাৰিদিনৰ কাৰণে এনেকে গুচি যাব পাৰিম আৰু থাকিবলৈ বোলি কলে।
দীঘলীয়া প্ৰগ্ৰেম হলে ভাল বাউ
অ অ তাকে তহঁতও এই খেতি বাতিটো আজৰি হলও তাৰ পৰা আমাৰো খেতি বাতিতো আজৰি হলও গোটেইকেইটাই একেলগতে গুচি জাম আউ
অ তাকেহে
মাজুলী থকা মেলাতো বাৰু হেৰি নহয় ম আমাৰ খুৰা ঘৰ আছে দে তাতে থাকিব পাৰিম ভাত চাতো খাব পাৰিম। তাৰপিছতে আকৌ আমি সত্ৰ-সত্ৰ চাবৰ কাৰণে গুচি যাব পাৰিম আছে-আছে আমাৰ খুৰা ঘৰ আছে যে তাতে অ আছে- আছে আমি থাকিব পাৰিম, তাতে ভাতটোও খাব পাৰিম
অ অ খোৱা বোৱা টেনচন নাই তেতিয়া
অ খোৱা- বোৱা টনচন নাই মানে, সেনেকাই কৰিম
তাকে কেতিয়ালৈ যাও
তাকে তহঁতৰ খেতিটো উঠিলওক তাৰ পৰা আমাৰো খেতিতটো উঠিলও খেতি বাতি নমাই নাই নহয় এইটো আৰু বেছি দিন নালাগে নহয় আমাৰ খুব বেছি পোন্ধৰ দিনমান তাৰ পিছত
আৰু অ আৰু দহ পোন্ধ দিনত আযৰি হৈ যাব
অ, অ তাকে আমি তাৰপিছতে গুচি যাব পাৰিম।
উম বাকী তোৰ পঢ়া শুনা কি হ'লগে।
পঢ় শুনা মই বৰ্তমান পঢ়ি থকা নাই বাৰু মই মানে বি এ ডিঞ্চতেনচত ল'ম
বি এ টো কৰি ল এইবাৰে
অ তাকে এইবাৰে মই উ অ এই হেৰিয়ত ওলাব ইয়াৰ অহা মাহতো ওলাব এ এডমিশন ল'ব কাৰণেই তেতিয়ালৈ লম মানে
আগষ্ট মানলে কলাইজত
উম উম তাকে শুনিছো বাৰু লোৱাটোৰ মেলাটো তাকে ধুনীয়াকে এইবাৰ এডমিনটো লৈ লম তাকে ক অ অ বি এ টো কৰি মেলি আজৰি হৈ লওঁ
অ তাকে বি এ টো কৰি আজৰি হৈ ল তাৰপিছত কি কৰ কৰিবি আৰু
অ অ তাকে বাকী এতিয়া ঘৰত আছনে নে টেক্ট্ৰৰ লগত আছগে
নাই নাই টেক্টৰ পৰা টেক্ট্ৰৰ পৰা গলো মই অকমান ওলাই আহিছো
অ অ তাকে ট্ৰেক্টৰ আজি কিমান মান মাটি বোৱালি কেই বিঘা মান
আজি তোৰ বাইশ বিঘা মান বোৱালো
অ অ ঠিকে আছে ঠিকে আছে অ অ
ৰাতিপুৱা চাৰিটা বজাতে যাম বোকা দিবলে
অ অ
তেল ভৰাবলৈ আছে নি
আমাৰ হাল চাল মানে প্ৰায় খিনি বালেই আৰু এইবাৰ কঠীয়া চঠীয়া পৰাতো মানে অকমান দেৰি হল যে সেটো ডাঙৰ হোৱা নাই ৰুবলে মিলিবলে এচা এচাহ বাই
অ যদি কবি মিলাই মিলি বাই দিম তহঁতক অ
অ অ তেতিয়া মই ঘৰত সুধিম সুধি পিনি তোক কৈ আছো
তহঁতৰ আছে যদি কবি বেলেগৰ ৰেট নলগাও তহঁতৰ অলপ মিলাই মিলি বাই দিম আউ
অ অ উম উম উম উম এতিয়া মই সুধি সুধি পিনি তোক কৈ দিম বাও
অ সুধি চাবি ঘৰত খালি মোক দুদিনৰ আগতে কৈ দিবি আৰু তেতিয়া মোৰ বেলেগ প্ৰগ্ৰেম থাকে যে কেনঞ্চেল কৰি ত তহঁতৰ বাই দিম
উম মই কৈ দিম বাৰু বাকী গৰমৰ দিনত কঁঠাল আম এইবিলাক খাইছ নাই।
কঠাল ব এদিন এতিয়া খোৱাৰত সেইদিন খাইে আছো নস্তা আমটো আদাই হ'লেই আমৰ ছিজন গ'লেই
উম আনাৰছে বাও গা টো ঠাণ্ডা কৰে বাকী কঠালটো খোৱাৰ পিছতহে গৰম হৈ যায় গোটেই গাটো। মানে বহুত দেৰিলৈকে গৰমেই হৈ থাকে উ কিন্তু গৰমৰ মানে বতৰৰ ফল আৰু বতৰৰ নাখাই খাবি কেতিয়ানো।
সেইটো হয় বাৰু
উম।
এতিয়া আনাৰসৰ চিজনহে আনাৰসকে খাইছো
উম উম সেইটো সেইটো খালে বাৰু গা চা ঠাণ্ডা হয় বাও দেই
উম আমটো শেষ হলেই আৰু আম
উম আমাৰ মানে ঘৰৰ আগফালে থকা চাৰিজোপা মানৰ নামটো কেইটামান কেইটামান আছেগে মানে ওপৰলে আছে পাৰিব নোৱাৰ কেইটা
অ এদিন পাৰিছিলো বাৰ তহতৰ আমজোপা খালি পুকীয়া ঢেৰ পোক আছে তহঁতৰ আামজোপাত বিছটা বাইশটা আম পাৰিলেহে তো এটা মানে খাব পাৰি
উম এই ৰাস্তাখনতে হ'ল যে সেইটো কুকুৰ কুকুৰ মানে বেছি হ'ল।
মানুহ বিলাকে গছৰ তলতে খাই দিয়ে
উম উম অ অ তাকে। বাকী আমি শিৱসাগৰৰ ফালেও যাব পাৰো আকৌ মানে মাজুলী হৈ পিনি।
অ হব তাকে প্ৰগ্ৰেম এটা উলিয়া ভালকে। খেতি বাতি আজৰি কৰি পেলাই গুচি যাম গোটেইকেইটা।
অ এই তিনি চাৰি দিনীয়া মানে এনেকে চাৰি দিনৰ কাৰণে আমি গুচি যাব বুলি ভাবিছিলো মাজুলীলৈ গৈ পি শিৱসাগৰ হৈ পেলাই গুৱাহাটী হৈ পেলাই গুচি আহিমগে।
অ পাৰিলে শ্বিলঙলৈ তাক মাৰিব লাগিছিলে।
অ এই অ অ তেতিয়া সেইফালেও গুচি যাম মানে আমি মানে এসপ্তাহ মানৰ অ এসপ্তাহ মান মানে দিনটো লৈ লম মানে মাজুলীত এদিন ল'ম শিৱসাগৰত এদিন ল'ম গুৱাহাটী লম তাৰপা একেবাৰে শ্বিলং গুচি যাম গৰমৰ দিনো অ অ
নতুবা অৰুণাচল গুচি যাও নেকি নামচাই ফালে
অ বেয়া নহয় বাৰু তাতো ঠাণ্ডা বাৰু
তাত জিঅ' চিঅ' চাব পাৰিম এতিয়া জেগাতটো ভাল আছে অলপ। কালিতো প্ৰব্লেম হ'ব আৰু এতিয়া পাহাৰ খহিছে অলপমান।
তাকে পাহাৰ খহিছে এইটোহে হেৰি হৈছে মানে পান
গাঁৱৰ লৰা আছে তাতে
অঁ অঁ
ত সি তটো মাজে মাজে তোৰ ফটো দিয়ে তাত
অ অ উম দে এতিয়া বহুত বেয়া হৈছে মানে পানী হৈ পেলাই পাহাৰ চাহাৰ গোটেই ঘহি ৰাস্তা চাস্তা ব্লগ হৈ গৈছে মানে গাড়ী ঘোঁৰা যাব নোৱাৰা হৈ গৈছে আৰু
একদম বেয়া হৈ গৈছে আৰু।
উম আৰু সেইটো যোৱা টো মানে এতিয়া ব্ৰইলাৰ ফাৰ্ম
তাত তোৰ দং ভেলী আছে ন দং ভেলী তোৰ ছানৰাইজটো আৰ্লিয়াৰ হয় তাত আগতিকে চানাইছো চ চাব পাৰি। একদম তই ৰাতিপুৱা তিনটা বতে সূৰ্য উদয় হোৱা দেখিবি।
অ অ তাত খালি তোৰ অৰুণাচলত গ'লে তোৰ অ মানে অৰুণাচলত গলে তোৰ হেৰি আমি যদি চিনাকি মানুহৰ লগত নাপাওঁ, তেতিয়া ৰুম চুম ল'বলৈ মানে ৰুম চুমৰ দামটো বেছি হৈ যায় যে অৰুণাচলত। অ তেতিয়া অ তেতিয়াহ'লে টেনচন নাই বাৰু, তেতিয়া থকা মেলা খোৱা মেলাটো হৈ যাব।
ন থবা চব। সিহতো তাতে কোৱা হ'ল খালি ফুৰিবলে পইচাটো গোটাব লাগে আৰু।
উম উম। লাগিব হাতত দহ পোন্ধৰ মানকে লাগি যাব মানে এটাৰ হাতত।
উম লাগি যাব লাগি যাব। ঘৰত কৈ মেলি চা, পইচা পাতি এই গোটাই মেলি চাহ।
পইচা পাতিতো হৈ যাব বাৰু সেইটো টেনচন ইমান লবলগীয়া হৈ থকা নাই।
ক তি যান
অ এই সপ্তাহৰ ভিততে আমি এনেকে গুচি যাম উ ফুৰিবলৈ মেলিবলৈ। ভালো লাগিব গোটেই কেইটাৰ লগতে গৈ পিনি।
উম তাকে লগতে যাও।
উম উ উম উম তাকে।
বাৰু তেতিয়া পাতিম বাৰু। দে তোৰ লগত পিছত।
অ অ হ'ব দে তেতিয়া। উম উম হ'ব দে উম উম উম উম।